হেল্ল'!
অ', ক'ত আছে আপুনি? মই এপাক এনে ওলাই আহিছিলোঁ বাইক
অ', অলপ কথা অলপ আছিল মোৰ।
কি কথা বা?
এই নাই অকণ কলেজৰ বিষয়ে অলপ কিবা জ্ঞাপন জ্ঞান ল'ব আছে, আপুনি কলেজ পঢ়ি আছে ন' এতিয়া?
মই এয়া পঢ়ি আছোঁ অ'।
কিহত এইবাৰ আপুনি কোন ছেম, ছেকেণ্ড চেম ন?
মই এইবাৰ থাৰ্ড চেম পাম আৰু ছেকেণ্ড চেম ফাইনেল দিছো।
অ ছেকেণ্ডয়েৰৰ ফাইনেল দিছে ন, মানে মই এইবাৰ নতুনকে এডমিচন ল'মেই ভাবিছিলো তোৰ এইডমিচন ল'বলে তোৰ প্ৰথম ফৰ্ম চম কি লাগিব আপুনি গম পায় নিকি?
এতিয়াটো এডমিছন হৈ গ'ল বাৰু এতিয়া।
মানে যদি যদি তোমাৰ নেক্সট ইয়াতো ল'ব বিচাৰো বা কিয়া ফৰক পৰে মাজত লব বিচাৰোটো মানে ডকুমেণ্ট কি কি লাগিব মোক?
ডকুমেণ্ট আপোনাৰ হাইচেকেণ্ডেৰীৰ মাৰ্কশ্বিট তাৰপাছত এডমিতকাৰ্ড তাৰপিছত এনেকে আৰু জেৰচকপি চেৰচকপি লাগিব যি যি লাগে।
অ অ মানে আ আপোনি আজি কলেজ যোৱা নাই নহয় ন?
আজি মই কলেজ যোৱা নায়।
এনে কলেজ গ'লে কলেজৰ চিট টিত খালী থাকিলে মোক জনাবচোন মই মানে এডমিচনটো লৈ ল'ম।
অ ঠিক আছে আপোনাক মই কন্টেক কৰিম দিয়ক।
অ বাকী এতিয়া আছে ক'ত আপুনি?
মই মানে এই ঘৰ পৰা অকণ মানে ওলাই আহিছো মানে টাউনৰ ফালে আহিছো।
অ কিবা কামত নে?
এ কাম এটাত আহিছিলো।
অ অ কিমান কিবা কিমান দেৰি হ'ব?
হ'ব দুঘন্টা, তিনি ঘন্টামান লাগিব।
অ বাকী বাকী খোৱা-বোৱা হল নাই?
খোৱা হল হল।
অ হয় হয় এই মই অলপ খাই ওলাই আহিছোহে।
অ।
কিবা খানা চানা খোৱা কথা এটা ভবা নাই নিকি?
খানা খাব লাগিব এইয়া কাইলে মানে খানা এটা খাও নিকি?
কাইলৈ মানে ন? কত ক'ত খাম বুলি ভাবিছে?
এতিয়া ক'ত খাওঁ এতিয়া জেগাটো বিচাৰিব লাগিব চব। পোৱালি গোট খাব লাগিব লগৰখিনি।
অ মানে মোক এডভাঞ্চত থৈ দিয় মই বেলেগ কামত থাকে যে পিছত মোৱাৰিম আক।
অ আবেলি মানে চবেই আহকচোন।
অ আবেলি মানে আপুনি চবকে ফোন এটা মাতি দিয়ক। মানে মই নাথাকিব পাৰোঁ মই নাথাকিলেও আপুনি চবকে কৈ দিয়ক। আপুনি অ আপুনি এটা কাম কৰিব নহবা মাট চবকে গ্ৰুপ এটা খুলি মেছেজ দি দিয়ক, মেছেজটত চবে চাব পৰিব কেতিয়া খায়।
সেইটোৱে কৰিব লাগিব।
আমাৰ এনেই খেলৰ যে পইচা এটা সোমোৱাৰ কথা আছিল কেতিয়া খোমাব নো?
গম পোৱা নাই বাৰু এতিয়া কেতিয়া সোমাব।
অ ইনে কি এতিয়া নোসো পইচাটো এতিয়া নোসোমাই নি? অ মানে মই ভাবিছিলো পইচাটো সোমাই অ কিমান কিমান কিমান দিব আমাক এটা ভাগত?
হনো এতিয়া কিমান কি
মোক মানে এতিয়া একে আৰ্জেণ্ট টকা দহ হাজাৰ মানকে লাগিছিল মানে আৰ্জেণ্ট।
অ এতিয়া কেতিয়া সোমাই পইচাটো বা কিমান সোমাই নাজানো নহয়।
মানে আপোনাৰ তাত আছে নেকি এনেই টকা দহ হাজাৰ মান?
তাত চাব লাগিব মানে মই।
মোৰ মানে টকা দহ হাজাৰ মান লাগিছিলে মানে এ মই অলপ ঘৰৰ বিজনেছৰ কামত লগাম বলে
মই চাব লাগিব ৰবা।
উম, আপুনি কিবা বিজনেছ কৰা নাই নিকি বিজনেচ?
বিজনেচ মই কৰিছো বাৰু। কৰিম বুলি ভাবি আছো কৰা নাই এতিয়ালৈকে এ গাহৰি ফাৰ্মৰ খুলিম বুলি ভাবিছোঁ।
অ কি বলাৰ ফ্ৰাম নুখুলে
ব্ৰইলাৰ নহয় নহয় মই গাহৰি ফাৰ্ম খুলিম তাৰপিছত আকৌ এনেক মৌ চৌ এনেকা
অ', অ'।
নে, ফাৰ্ম খুলিম ভাবিছোঁ।
অ খা খা খা খাহি ছাগলী নচলে খাহি ছাগলী
খাইি ছাগলী এতিয়া চাব লাগিব ৰখা মানে আগতে এইকেইটাই হেৰি কৰি লওঁ
অ মইতো খাহী চাগলী নুখোলে নেকি আপুনি আৰু ব্ৰিজেশ অকলে ব্ৰিজেশ অকলে কৰি আছে নে পাটনাৰশ্বিপত
নাই পাৰ্টনাৰশ্বিপ আছে‌ পাৰ্টনাৰশ্বিপ আৰু এটা লৰা লাগে মোক মানে। আপুনি জনাব নেকি মানে ল'ৰা এটা লাগিছিল মানে
অ', মই জনাব পাৰিম ব এতিয়া তাক দোমাহ কিমান কৰি দিব নাজানো নহয়, সেই দৰমহা কিমানকে দিব তাক?
আগতে সোমাই লওক চাওঁ কাম বত
নাই নাই এতিয়া তাক প্ৰথম বনবস কৰ কৰা আগত তাক সুধ তাক সিমোক তাক সি মোক সুধিবো দৰমহা মই কি কওঁ।
কিবা এটা মিলাই দিম বুলি কলেই হ'ল আৰু
অ', আপুনি কক এ মাহেকক কিমান দিব পিব আঠ হাজাৰ দহ হাজাৰ কিবা এটা।
হয় এতিয়া কিমানকে উঠাবা এতিয়া পইচা।
নহয় বো এডভান্স এটা কৰি থৈো তেতিয় তাক মই এডভান্সটো দি থৈ দিব পাৰিম তেতিয়া সি মানে কৰিব আৰু এতিয়া
প্ৰথমতে ছয় হেজাৰ পৰা ষ্টাৰ্ট কৰিলে হৈ যাব আৰু।
ছয় হাজাৰ পোৱা ন', ঠিক আছে মই প্ৰথম ক দিম ছয় হাজাৰ লাগে বুলি। আপোনাক কেতিয়া আজিয়ে লাগিব নে কেইদিনমান পিছত লাগে?
দুদিন মান দেৰিকে হ'ল কথা নাই এতিয়া মানে আছে দুদিনমান দেৰি কৰিলেও কথা নাই।
আচ্ছা আচ্ছা আপুনি বিজনেছ ক'ত আপোনাৰ ঘৰতে নে বেলেগ ক'ত কৰিছে?
ঘৰতো আছে বেলেগতো আছে
অ', অ', মানে বেলেগতো আছে ন আচ্ছা আচ্ছা বাকী বিজনেচ মানে পুৰা ধুনীয়া চলি আছে ন', এইকেইদিন।
এই ত বঢ়িয়া মানে টক টাককে চলি আছে আৰু
অ', কিমান তোৰ মাটনি ইনকম কিমান হয় আপোনাৰ পৰা
সেইটো আৰু মোটামুটি ধৰি মাটি লাখত এনে চ লাখ নোচোৱে বাৰু হাজাৰতে এনেকে কিবা কিবি আশী
অ', আচ্ছা আচ্ছা অক এটা বিজনেচ আছে নে আপোনাৰ ধেৰ বেলেগ বিজনেচো আছে।
বেলেগ বিজনেচ আছে আছে। সেইটো মানে, সেইটো মানে ঘৰত নাই বেলেগত আছে সেইটো বেলেগ মানে কাষ্টমাৰ লগাইটো আছে
অ সেইটো কি এইটো সেইটো পাৰ্টনাৰশ্বিপত কৰিব বিচাৰে নেকি
নাই সেইটো মানুহ আছে সেই মানুহ
মানুহ আছে ন', এটা কাম কৰো আপুনি মই মিলি পাৰ্টনাৰশ্বিপত বেলেগ এটা বিচনেজ কৰো।
পাৰি কৰিবলৈ এতিয়া বেলেগ এটা আকৌ বিজনেচ খুলিব লাগিব
অ', সেইটোতো আমি হেৰি কৰিম সেইটোতো আমি হোটেল এখন খুলি লওঁ।
অ', হোটেল খুলিব পাৰিব আৰু।
মানে এনেকুৱা আমাৰ ঘৰৰ ওচৰত এ চি চি আছে এ চি চিৰ ওচৰত খুলিও তোৰ ভাল হ'ব তেতিয়া সুবিধাটো এতিয়াত তাত দি খিনি হোতেলখন দি নাই খুৱাই থাকিব লাগিব
অ'।
নহ'লে মানে তোৰ দিনটো খোলা থাকে ৰাতি বন্ধ থাকে হ'ব কাৰণ আমাৰ ওচৰতে চকটো তাত এ চি চিতে ৰখে ৰাতি ভাত চাত
অহ, অহ। হেৰি কৰি, এনেকে এনেকে পাৰ্থনা কৰি খুলিব পাৰিব বাৰু।
হয়, হয়।
অ।
এতিয়া আপুনি বিজনেছটো কেতিয়া আগবঢ়ায় মোক জনাব।
অ, জনাম নিশ্চয় জনাম কনটেক কৰিম আপোনাক।
হয়, বাকী চিনেমা চাব যোৱা নাই চিনেমা -টিনেমা।
চিনেমা পৰহি এখন চাই আহিলোগৈ।
অ, পু
এ, নতুনকে হিন্দী চিনেমাখন ওলাইছে, সেইখনেকে চাই আহিলোগৈ।
অ, অ, মই একদম মোৰ একদম পুৰণা চিনেমাখন চাবলৈ মন গৈ আছিলে।
এতিয়া পুৰণা চিনেমা লগা নাই বাৰু।
নহয়, নয় এনে এনে এনেই মোবাইল-চোবাইল পুৰণা চিনেমা পাম ন' মই কিবা পুৰণা চিনেমা চাব মন গৈ আছিলে। এই চুমাখা আছে তিৰে নাম যে
অ, অ, এই দুখন যদি হয় নোৱাৰিও অ, তেৰে নামখন চাব পাৰা বাৰু।
অ, মই এই টেৰে নামখন মানে চাও আৰু তাৰ একটিংটো মানে কিবা এটা ভাল লাগে টেৰে নামৰ।
অ।
বাকী এ আমি কাইলৈ, কাইলৈ খানাটো খা-খা-খা খাইছ ছাগলী খাই দিও খাহী ছাগলী।
খাঁহী ছাগলীটো খাব পাৰি বাৰু গাহৰিতো পিছে হেৰি নহয় বাৰু
এ গাহৰিটো, গাহৰিটো এনে নেপালী কাট দিয়ে নে, নে এইটো আমাৰ ঘৰচীয়া কাট দিয়ে?
ঘৰচীয়া ঘৰচীয়া।
কাট দিয়ে ন এই খাহী ছাগলটোহে নেপালি কাট দিয়ে ন'? নেপালী কাটন দি এইটো, এই মাংসটো কিমান আনো, গাহৰিও কিমান আনি ব নে খাহি ছাগলী কিমান আনিব?
গাহৰিটো মানুহ কিমান বা হয় এইটোৰ লগত এতিয়া কথা আছে।
টা ওৰা ওচৰি দচটা ওচৰা ওচৰি হ'লেতো আপোন গাহৰি মাংসটো দুই কেজি আঢ়ৈ কেজিমান লাগিবই।
তিনি কেজি ধৰি থ চোন, আকৌ লাগিব নহয়।
অ', খাহী ছাগলী টো খাহী, খাহী মাংসটো তিনি কেজিমান লৈ আহো। আৰু কি বুলি কয়? তো মাংস-চাংস আৰু ব্ৰইলাৰ মাংস দুই কেজিমান লৈ আহো আৰু এটো কি বুলি কয় এইটো? এ গাহৰি-চাহৰি লৈ আহো এনেকৈ দুই কেজিমান।
অ, গাহৰি তিনি কেজি মান এনেকে গাঁ লৈ আহিলে হ'ল আৰু মিলাই মেলি।
অ, এতিয়া পইচাটো আমিটো তোলো তোলোতে পইচাটো আমি বেছিকে তুলিব লাগিব তো দুশ দুশ টকা নহ'ব নহয় তেনেকুৱা হ'লে আমি এটা পাঁচ এটা পাঁচশ মানকে তুলিবই লাগিব।
অ' সেনেকাকে উঠিব লাগিব আৰু প
আপুনি সবকে ফিক্সটো এতিয়াই সুধি জনাই থৈ দিব আকৌ পিছত কাইলে কাৰনে দিগদাৰ হ'ব মানে মই অকল এতিয়া খানাটো খাম বুলি অকল মাংস নহব চব্জি-চবজিটো চব লাগিব।
অ', লাগিব লাগিব এতিয়া মানে অকন পিছতকে গ্ৰুপ তুমি তুমি গ্ৰুপ এটা খুলি মেচে
অ, বাকী চাউলটো হেৰি খাম জীৰা ৰাইচ খাম ন' মাছ
অ, এনে গৈ, ঘৰ চাউল, ঘৰ চাউৰ লগত মানে তোৰ এ খা খা-খা-খা খাই চ যদি ভাল নালাগে।
অহ।
জিৰাইচটো লৈ খাই দিও।
জিৰা ৰাইচটো খাব পাৰি বাৰু সেইটোৱে আনিলে হৈ যাব কিমান বা লয় এতিয়া জিৰা ৰাইচ?
টোৱে হৈ যাব, আ পোৱালিটো মিনিমাম দচটা ওচৰা-ওচৰি হবই পুৰা চিয়ৰ। উম, তেনে আপুনি দ দছটা হৈ গলে তো দুশ টকাকৈ তুলিলে দুশ, তিনিশ মানকে তুলিলে বেছি ভাল হ'ব। কাৰণ বস্তু এভেইলেবল হ'লে ভাল হয় কিন্তু নাতিলে বেয়া হ'ব।
মানে চাইশকে উঠাও সেইটোও বেয়া নহ'ব। অ সেনেকে উঠাই দিলো মানে এতিয়া
উম মানে এতিয়া মোক কনফাৰ্ম লিষ্টখন লাগে কোনে কোনে খাব। কাৰণ কাইলৈ ৰাতিপুৱা মানে মই এফালে যোৱা কথা অ, মানে মই এফালে যোৱা কথা আছে কাইলৈ মই অকৌ মানে সেই কাৰনে কেনচেল কৰি দিম যদি খানাটো খোৱা কথা হয়।
অ', অ',
মই কাইলেতো এতিয়া সৰ্থেবাৰী যোৱা কথা আছিলে
আহ,
সৰ্থেবাৰী যাব দিছে সৰ্থেবাৰী ট্ৰাই কৰ মানে মোৰ কাম আছে কিন্তু যদি খানাতো খাই তেতিয়াহ'লে মই কাইলে কেনচেল কৰি দিম আৰু সৰ্থেবাৰী যোৱাটো।
অ', অ', সৰ্থেবাৰী কিবা কাম আছে নেকি?
সৰ্থেবাৰী পৰা আকৌ ৰিটাৰ্ণ আহি লালপুৰত সোমাম।
লাল-লালপুৰ-লালপুৰ। আকৌ লালপুৰ পৰা আহি তাই ঘৰ আহিম ঘৰৰ পৰা আকৌ পঢ়িলে মই বাতাচীপুৰ যাব লাগিব।
অ', অ', কিবা কাম আছে?
এ, এনেকুকে বিজনেছ কাম।
অ', অ', অ', অকলে যাবানে কোনবা যাব আৰু লগত? অ', অ', আপোনাৰ কিবা গাড়ী চাৰি আছে নেকি?
উম, গাড়ী চাৰি গাড়ী দুখন, তিনিখন আছে এ মোৰ এছ ইলেভেন এখন আছে তাৰপিছত এ আকৌ এছ টেন এখন আছে বাকী ভাৰ্না এখন আছে।
অ', অ', ঠিকেই আছে।
গুৱাহাটী যাব লাগিব তাৰ পৰা আকৌ লাল মাটি লাল মাটিৰ পৰা বা-বাট-বাটাচীপুৰ বাটাচীপুৰৰ পৰা আকৌ এ সন্ধ্যা নামঘৰ আহিব লাগিব
অ', অ',
ফিক্সটো কাইলে কৰিব কেনচেল নকৰিব।
অ, হ'ব-হ'ব মই ফিক্সটো কৰি দিম কাইলে পৰহি ভিতৰত
এ যদি নাযাও তে পৰহিলে মই লালপুৰ যাব লাগিব লালপুৰ।
অ', মই কাইলে পৰহি লে ফিক্সটো কৰি দিম।
অ', মানে মই লালপুৰ যাব লালপুৰত আকৌ মানে মোৰ ৰখি আছে মান পোৱলি কেইটা মানে লালপুৰত যাব লাগে মই।
অ',
লালপুৰ যোৱাৰ পিছতে মই আকৌ খানা খাব নোৱাৰিম আৰু তাৰপা আহি তাৰপৰা আকৌ লগা লগ আহি মই যাম, বাটাচীপুৰ, বাটাচীপুৰ অলপমান মানে মোৰ কাম আছে।
অ', অ,
সিবোৰৰ পৰা আহাৰ পিছত হে ভাবিম আৰু বাতাচীপুৰ পা আহাৰ পিছত চাগৈ মই নাথাকিম চাগৈ। তাৰপৰা আহি মই লগৰ লগত আকৌ সত হেৰি সৰ্থেবাৰীত আৰু এখন কাম আছে মোৰ।
কি কাম আছে বা তাত?
তাৰ মোৰ অলপে এই অলপ বিজনেছৰ কাম এটা চলি আছে মোৰ সথেবাৰীত। বাৰে বাৰ আকৌ ভিতৰলে গৈ, এই আলিপুৰ বুলি আলিপুৰতে আছে অলপ।
অ', অ, এতিয়া, আপোনাক মই খবৰ কৰিমতো কাইলে মানে।
কাইলৈ মানে মোক আপুনি জনালে বেছি ভাল আছিল কাৰণ মান মই, এডভাছ হৈ থকাটো বেছি
অ', অ, সেইটোৱে।
পিছত কেনচেল হলে বেয়া লাগিব না পইচা পাতি দি।
উম, উম, ঠিকে আছে, কম দিয়ক।
ক'ৰবাত ফুৰিব যাব লাগিছিল ন'?
অ', ফুৰিব যাব পাৰি। আগতে খানাটো খাই লওঁ তাৰপিছত
অক, মই-মই ভাবিছিলোঁ ফুৰিবলৈ ভাৰানাখন নিনিও নেকি এ। এই ষ্টেখনে ভাৰনাখনত বেছিবলৈ নাতিব।
আহ এি লৈ গলো হল চেভেন চিতাৰ এতিয়া
এই মোৰ বিজনেছ ঠিক হ'লে মই এই কেইদিনমানৰ পিছত ফৰচুনাৰখন লোৱাৰ কথা আছ ডেলিভীখন ডেলিভাৰী কৰি যাব লাগে।
অ', অ,
পচিখন ল'লে আৰু মই সেইখন ইমান চলাব নোৱাৰিম আৰু তেল চেল বহুত খাইতো। বাকী মোৰ ঘৰত মনত, উম, বাকী বাইক ঘৰত ধেৰ আছে মোৰ। চাৰি পাঁচ ছয় সাতখন বাইক পৰি আছে এনে এনেই এই আমাৰ ঘৰ ওচৰত কাম কৰা পোৱালি এটা আছে তাক মই এতিয়া বাইকখন মুচিব দি আছোঁ তাৰ পৰীক্ষা চলি আছে তেতিয়া মুচিব পৰা নাই সি উম তাক মই কৈছোঁ এখন বাইকত তোক মই ত্ৰিশ চল্লিশ টকাই দিম সি কৈছে নাই নাই পঞ্চাশ টকা লাগিবই বাকী আপুনি আহি